অ' শুনি আছো শুনি আছো বন্ধু কোৱা কি খবৰ?
মোৰ ভালেই, তোমাৰ?
মই আছো আছো, ঘৰত ঠিকে আছে চব?
হয় মোৰ আছে, তোমাৰ?
মোৰো আছে ৰ'বা।
অ' বাকী চাহ পানী খালা?
অ' চাহ পানী ভালোৱা চাহ পানী খাই পেলাই অলপ
অ' এনে খবৰ ভালনে পিছে তোমাৰ?
অ' অ' খবৰ পাতি ভালে ৰ'বা।
এয়া ভাবিলো যে বৰ্তমান আমি আছো আমাৰ ব ম আমাৰ খ যে ত ব অ তম আহ। এতিয়া আমাৰ চাবা যে আমাৰ শুনিছানে?
শুনি আছো বন্ধু এতিয়া কোৱা।
সামাজিক মাধ্যমটো আমাৰ যেতিয়াৰ পৰা আৰু বৰ্তমান সময়ত আৰু ওলাল। এতিয়াৰ পৰা আৰু আমাৰ মানুহবোৰৰ আৰু বহুত আৰু সুবিধা সুবিধা হৈ পৰিছে আৰু আমাৰ মানুহবোৰৰ বিশেষকৈ যদি আমি কবলৈ যাওঁ। গতিকে আমি সকলোৱে জানো যে আমাৰ সামাজিক মাধ্যমত আৰু বিভিন্ন ধৰণৰ আমাৰ আহ সামগ্ৰীবোৰ কৰি বা আমাৰ মোবাইল ফোন হওক টিভি ৰেডিঅ' বা অ' কম্পিউটাৰে এই সকলোবোৰ ধৰণৰ আমাৰ সামগ্ৰীবোৰ আমাক সামাজিক মাধ্যমৰ আৰু এক অবিচ্ছেদ্য অংগ বুলি আমি সকলোৱে জানো আৰু।
হয় হয়।
গতিকে অ' তুমি কি কোৱা ইয়াৰ ওপৰত?
সামাজিক মাধ্যমৰ ওপৰতো বন্ধু বিশেষভাৱে মই কওঁ যদি সামাজিক মাধ্যম একফালেদি ভালো তোমাৰ বন্ধু একফালেদি বেয়াও, যদি মই তোমাৰ ভাল ফটো মম যাও ফালটু কম গলে তুমাৰ আগতে ধৰি যা আগতে অ' আগৰ সময় যেনেকুৱা তোমাৰ মানে কিছুমান বাতৰি হওক বা তোমাৰ যিবোৰ ধৰণৰ উম, যিকোনো ধৰণৰ বাতৰি বা তোমাৰ কিবা কাৰোবাক খবৰ লবলগীয়া যদি থাকে তেনেহলে সেইটো তোমাৰ মানে েলিগাক কৰি দি যে বা তোমাৰ চিট বা ত বহুত লাগিব বা তোমাৰ যিকোনো নিউজ এটাই ধৰি লোৱা নিজটো আজি চপিলে কিন্তু তোমাৰ পেপাৰখন আহি পাওঁতে আহি পাওঁতে বহুত সময় লাগি যায় সেই হিচাপে আমি যদি চাওঁ সামাজিক মাধ্যম - - বা টিভি হওক বা ইউটিউব বা মোবাইলতে হওক আমি যিমান মান নিউজবোৰ হয় নিউজবোৰ চব কৰ হৈছে দে অ হয় হয়
তম চিক পথ মচ
তোমাৰ মাততো অহা নাই দেই বন্ধু।
অ' শুনি - শুনি পাইছে নে?
অ' অ' শুনি আছো বন্ধত।
অ' আমাৰ যেতিয়াৰ পৰা আৰু সামাজিক মাধ্যয়মটো আমাৰ মাজত ওলা তেতিয়াৰ পৰা। তখেত্ৰতো আৰু বহু মানে আৰু অ সুবিধা হৈছে আৰু আমা ৰ অসমৰ আহ বাহিৰত তে হওক বা আমাৰ অসমৰ ভিতৰতে ক'ত কি চলি আছিল বা আমাৰ ভাৰতৰ বাহিৰত কি চলি আছিল আমি আৰু অ একোৱে আৰু গম পোৱা নাছিলো। বা গম পালেও আৰু বহুত দিন পিছতে আমি সেইবোৰ গম পাইছিলো। আৰু যেতিয়াৰ পৰা সামাজিক মাধ্যয়মটো আৰু অলাল। তিয়াৰ পৰা আমাৰ অ, বহু কম সময়ৰ ভিতৰতে আমি কত কি হৈ আছে, সেইবোৰ জনাৰ লগতে আমি এইবোৰৰো টিভি বা মোবাইল ফোনৰ জৰিয়তে আমি সেইবোৰ চাবও পাৰো বা আমি কেনেকুৱা পথ কি হৈ আছে। সেইবোৰ আৰু আমি সত কিনাই আৰু সাওত কৰি আৰু গম পাও আমি বৰ্তমান যেতিয়া পৰা আৰু সামাজিক মাধ্যয়মটো অলাল বিশেষকৈ। বা তুমি কোৱাৰ দৰে আমাৰ আগত তেটো আমাৰ অ মোবাইল ফোন নাছিল ন? তেতিয়টো আমাৰ ধৰি লোৱা তেওঁলোকৰ যেতিয়া আৰু আমাৰ আ বহুত দূৰত আছিল বা আমাৰ ঘৰৰ লগবোৰ। তেওঁলোকক যদি আমি আৰু সংযোগ কৰিব লাগে, তেতিয়া আৰু আমাৰ অহ চিঠি পত্ৰৰ জৰিয়তে আৰু আমি তেওঁলোকক আৰু সংযোগ কৰিব পাৰো বিশেষকৈ আৰু সেইবোৰ আমি পোষ্টেলৰ জৰিয়তে সেই আমি আহ সেইবোৰ দিওঁ পোষ্টেলত জমা দিওঁ আৰু পোষ্টেলত যি যিজন আৰু বিষয়া থাকে। তেওঁ সেইবোৰ হয়তো দিওঁতে বহুত দিন লাগি গৈছিল আৰু। গতিকে যেতিয়াৰ পৰা আৰু আমাৰ মোবাইল ফোনটো ওলাল। তেতিয়াৰ পৰা আমাৰ বহু কম সময়ৰ ভিতৰতে আমি ইজনে সিজনৰ লগত বহুত দূৰ দনিৰৈ দূৰ দূৰণি মানুহৰ লগত আমি কথা বতৰা পাতিব পাৰো আৰু বিশেষকৈ।
হয়, কথাটো হয় বাৰু বন্ধো। পিছে তুমি ব ধু হোৱাটছাপ, ইনষ্টাগ্ৰাম, ফেচবুক। আৰু একস বা টুইটাৰ এইবিলাক ব্যৱহাৰ কৰা নে নাই?
হয়, হয় বাৰু বিশেষকৈ হোৱাটছএপ আ ফেচবুক আৰু ইনষ্টাগ্ৰামে তিনিওটা কৰো বাৰু। আ বাকী এই টুইটাৰ হওক বা এনেকুৱা ধৰণৰ এপচ বোৰ আৰু বিশেষকৈ আৰু ব্যৱহাৰ নকৰোঁ।
আচ্ছা আচ্ছা আচ্ছা। কি বলা বন্ধু?
অ, তুমি এনে
মই তোমাৰ হোৱাটছআপ, ইনষ্টাগ্ৰাম, ইউটিউব। এইকেইটা এই তিনটা ব্যৱহাৰ কৰো বিশেষকে বিশেষভাৱে। যদি ক'ব যোৱা যায়। হোৱাটছআপ হোৱাটছপে
হয়, মইও বাৰু অ ইউটিউবটো বাৰু চাও বিশেষকৈ বা তাত যিহেতু আমাৰ বহুতো নজনা কথা আমি তাত জানিব পাৰো বা চাব পাৰো। বা আমি যদি কিতাপত কিছুমান শব্দ যদি আমি বিচাৰিও নাপাওঁ সেইবোৰ যদি আমি বা আমি যেতিয়া ইউটিউবত সেইবোৰ আমি আ লিখি দিম। তেতিয়া তাৰ যিটো সঠিক উত্তৰ সেইটো আৰু আমি কম সময়ৰ ভিতৰতে আৰু পাওঁ আৰু। বা আমি যেতিয়া ধৰি লোৱা আমাৰ, আগতেটো আমাৰ ৰেডি হৈ আছিল আমি তাত এবাৰেই কথাবোৰ শুনিব পাৰিছিলো গতিকে আমাৰ, তেতিয়া সেই এবাৰ শুনাতে আমাৰ হয়তো কেতিয়াবা আমাৰ মনত নৰৈউ, নৰই আৰু কেতিয়াবা বিশেষকৈ, আৰু যেতিয়াৰ পৰা আৰু আমাৰ মবাইল ফোনটো ওলাল তেতিয়াৰ পৰা আমি আৰু, এ যেতিয়া ব এটা বস্তু আমি চাম তেতিয়া যদি আমি সেইটো বস্তু, তাৰ মানে নিজৰ কাৰণে প্ৰয়োজন বুলি ভাবো সেইটো ধৰি ল তোমাৰ এবাৰত মনত নাথাকিবও পাৰে বা মন, আৰু সেইটো আমি বাৰে বাৰে আৰু মোবাইলত যেতিয়ালৈকে আৰু মনত, ৰৈ নাযায় তেতিয়ালৈকে আৰু আমি চাই থাকিব পাৰো আৰু বিশেষকৈ,
হয় কথাটো হয় বাৰু, সেইটো এটা ভাল কথাই ক'লা তুমি, কিন্তু বন্ধু তুমি এটা কথা জানানে নাজান আজিকালি যে, ছচিয়েল মেডিয়াৰ পৰা বা যোন বিলাক ধৰি লওক হোৱাটছপ ফেচবুক বা ইউ, কিছুমান এনেকুৱা দুৰ্বৃত্তই মানুহ আছে, যোনে তোমাৰ ভুৱা খবৰ বোৰ বিয় পাই থাকে চাৰিওফালে, সেইবোৰৰ পৰা কিন্তু তুমি সতৰ্ক থাকিব লাগে দেই বন্ধু আৰু বহুত এনেকুৱা মানুহ, যোনে তোমাৰ চচিয়েল মেডিয়া পৰা, এজন মানুহক আনজনে ভিডিঅ কল কৰে ভিডিঅ কল কৰি পেলাই স্কেম কৰে তোমাৰ, পুলিচ হয় বুলি কয় এইবোৰ কথা কিন্তু জানি থোৱাটো উচিত বন্ধু দেই।
হয় হয় একেবাৰে ঠিক কথা কৈছা বৰ্তমান এইটো আমাৰ ভুৱা প্ৰচাৰটো, অত্যাধিক আৰু চলি আছে আমাৰ বৰ্তমান সমজ সময়ত বা সমাজত, বিশেষকৈ যদি আমি কবলৈ যাওঁ, ইয়াৰ প্ৰতি আমি সকলোৱে সতৰ্ক আগ আগতীয়াকৈ আৰু, সতৰ্ক হৈ থকাটো আৰু উচিত তেতিয়াহে আমি আৰু বিপদৰ সন্মুখীন হব নালাগিব আৰু, বিশেষকৈ
হয়, কাৰণ আজিকালি বন্ধু, চচিয়েল মিডিয়াৰ পৰা এনেকুৱা কিছুমান মানে, মানুহ ওলাই আহি পঢ়ি আছে ন তোমাৰ লগত, কথা পাতিব অলপ সময়ত কথা পাতি পেলাই তোমাক মেছেজ দিব হোৱাটছআপত, মেছেজ দি পেলাই তোমাৰ, চোবৰ একাউণ্টটো হেক কৰি পেলাই বেংকৰ পৰা গোটেই পইচাাবোৰ উলিয়াই লৈ যায়, ধৰি লোৱা তোমাৰ মোবাইলটো শেক কৰি পেলাই, হে কৰি তোমাৰ যিমানবোৰ ধৰি লোৱা পাৰ্চনেল, মোবাইলটোৰ ভিতৰত বিলংগিংছ আছে গোটেইখিনি তোমাৰ, হেৰি কৰি পেলাই অনলাইনত বেলেগ জেগাত বি, কি কৰি দিয়াও হয় মই বন্ধু এনেকুৱা কথাছো মানে, গতিকে আমি এইবোৰ সতৰ্ক কৰি লাগে মানুহবোৰক যিমান পাৰো।
হয় হয় আমি এইটো সকলোকে আৰু, যি বিলাকে আৰু নাজানে তেওঁলোকক আমি এইবোৰ কথা জনাব লাগে বা আমি পোন প্ৰথমে নিজেও ইয়াৰ ওপৰত আৰু সচেতন হব লাগিব তেতিয়াহে আমাৰ সমাজ, খন ভালদৰে আৰু সুপৰিচালিত ভাৱে আৰু চলি থাকিব বা আমি, কোনেও আৰু এনেকুৱা ধৰণৰ বিপদ বিপদত আৰু সন্মুখীন, নোহোৱাকৈ আৰু আমি চলি থাকিব পাৰিম আৰু বা আমি বৰ্তমান সময়ত, আমাৰ মোবাইল ফোনে হওক বা আমাৰ সামাজিক মাধ্যয়মটো আৰু, বেয়া কিছুমান লোকে বেয়া প্ৰভাৱৰ ফলত বা বেয়া, বেয়া আৰু সিহত চলাই চলাৰ ফলত আমাৰ বহু লোকে আৰু নিজৰ বা আমাৰ বিশেষকৈ আৰু সৰু আমাৰ ধৰি লোৱা ডেকা লৰা সকলৰ নিজৰ দেতুকে আৰু ত্যাগ কৰি দিয়া আমি শুনি থাকো আৰু ধৰি লও আমি টিভিত হওক বা আমি মোবাইল বনত গতিকে তেনেক ধৰণৰ কাম বোৰ আমি আৰু কৰিব নালাগে যিহেতু আমাৰ মোবাইল ফোনটো ভালৰ ক্ষেত্ৰৰ কাৰণে আমাৰ অ নিৰ্মাণ কৰা হৈছে গতিকেম ভালৰ ক্ষেত্ৰত আমি আৰু সেই বস্তুটো ব্যৱহাৰ কৰাটো উচিত আৰু
হয় কথাটো তুমি ঠিকে কৈছা বন্ধু দেই আজিকালি মোবাইল ফোনটো যিমান ভাল সিমান বেয়াও পিছে আমি মোবাইল ফোনৰ আৰু চচিয়েল মিডিয়াৰ বেয়া হেৰি খিনিতো গম পালো বন্ধু তুমি ভাল কিবা গম পোৱা নে
মানে
মানে উ ছচিয়েল মিডিয়া বা তোমাৰ সামাজিক মাধ্যমত ভাল আমি কেনেকৈ কি কৰিলে ভাল হ'ব। কিবা এনেকুৱা জানা নেকি বন্ধুক
হয় হয় নিশ্চয় যে তুমি চাবা আমি এতিয়া ধৰি লোৱা খেল ক্ষেত্ৰত বিশেষকৈ যদি আমি কবলৈ যাওঁ আমাৰ ধৰি লোৱা আমাৰ ঘৰুৱা আমাৰ যিবিলাক আৰু টিউচন বা আমাৰ শিক্ষকে শিকাব আহে এইবোৰৰ মাচুল আৰু বৰ্তমান সময়ত অত্যাধিক ধৰণে আৰু বৃদ্ধি পাব ধৰিছে বিশেষকৈ গতিকে আমাৰ বহু আৰু ধৰি লোৱা বা মই নিজে আৰু আমাৰ দুখীয়া বা ঘৰৰ এজন ল'ৰা গতিকে আমি ধৰি লোৱা তেনেকুৱা ধ তেনেকুৱা ধৰণৰ শিক্ষাৰ পৰা আমি বঞ্চিত হব লগা বাধ্যত পৰি যায় আমাৰ টকা পইচাৰ কাৰণে কিন্তু আৰু বৰ্তমান যে যিহেতু আমাৰ মোবাইল ফোনটো আমাৰ আছে বা আমাৰ সকলোৰে ঘৰে ঘৰে থাকে আৰু বিশেষকৈ গতিকে তাত আমি বিভিন্ন ধৰণৰ অনলাইন ক্লাছেই হওঁক বা আমাৰ বিভিন্ন ধৰণৰ অ এক আৰু ধৰি লোৱা এপৰ জৰিয়তে বা আমাৰ ইউটিউবত বিভিন্ন আমাৰ লোকে তাত শিকায় আৰু আমাৰ ধৰি লোৱা পাঠ্যক্ৰম বোৰ গতিকে তেনেকুৱা ধৰণৰ শিক্ষাৰ কাৰণে আৰু আমাৰ আমাৰ দুখীয়া নিচলা ঘৰৰ ল'ৰা ছোৱালীৰ কাৰণে আৰু বহুত আৰু সুবিধা হৈ পৰিছে আৰু বিশেষকৈ যদি আমি কবলৈ যাওঁ
হয় কথাটো হয় পিছে তাতে আৰু এটা কথা তুমি বন্ধু গম পোৱা নে নাই আজিকালি যে আমি চচিয়েল মিডিয়াৰ থ্ৰু দি যিকোনো বস্তু যদি আমি ভিডিঅ' বনাওঁ ভিডিঅ' বনাই পেললে আপলোড কৰো যদি আমি ধন উপাৰ্জনো কৰিব পাৰো যিকোনো ভিডিঅ' হওক বা ভডিঅ'ত যদি তোমাৰ ভালকে লাইক আহে বা কিবা যদি আমি যিকোনো ডাঙৰ ডাঙৰ ধৰি লোৱা এতিয়া কোম্পানী বোৰ আছে। কোম্পানী বোৰে যদি আমাৰ লগত প্ৰমোচন কৰে প্ৰম কৰিলে তাৰে পৰাও আমি বিশেষভাৱে ধন উপাৰ্জন কৰিব পাৰো এইটো এটা ভালেই
হয় হয় এক ভাল ভাল দিশ আৰু বা আমাৰ ধৰি লোৱা এক আৰু নিজৰে উপেৰা খৰ্চাত এটা ওলাই আৰু আমাৰ নিজৰে বা আমাৰ অ', চাবলৈ গলে যিটো আমি ভিডিঅ' বনাও সেই ভিডিঅ'টোত এক অ', আমাৰ তাৰ ভিতৰত এক আৰু আমি জানিব লগগীয়া কথা সোমাই থাকিব লাগে। বা আমাৰ প্ৰমোচনৰ জৰিয়তে আৰু আমি বহু আমাৰ টকা পইচা আৰু অৰ্জন কৰিব পাৰো আৰু। বৰ্তমান সময়ত।
হয়।
গতিকে ঠিক আছে বাৰু দিয়া বন্ধু কেতিয়াবা আকৌ অ', আজৰি সময়ত কথা পাতিম দিয়া আমি। কনেুৱা ধৰণৰ বিষয়ৰ ওপৰত
ঠিক আছে বন্ধু কথা পাতি ভাল লাগিল, ময়ো দুটামান নতুন কথা কিবা কিবি শুকিলোঁ।
হয়, হয় মইও ঠিক আছে বাৰু দিয়া।
ঠিক আছে বন্ধ ৰাখিছোঁ।